হেল্ল'! উম, ভইচ আহিছে মোৰ?
অ', আহিছে। মোৰ আহিছে ভইচ?
অ', আহিছে।
অ', মই আছো এনে। তুমি?
মই এনেই আছো। ইমান গৰম দি আছে চাৰিওফালে।
সেইটোতো হয়েই।
বাকী ভাত-চাত খাইছ?
উম, খালো ভাত-চাত। তুমি?
অ', ময়ো খাইছোঁ জাষ্ট অলপ আগতে।
অ', ইমান গৰম দিছে নহয়!
এইটোয়ে, ইফালে চোন মই আমাৰ ফালে চোন বানপানী দি আছে হৈছে।
বানপানী হৈছে?
অ'।
অ'।
আমাৰ গাঁওৰ ফালে পুৰা বানপানী চাৰিওফালে।
অ'। মানে পুৰা বানপানী হয়, মানে কি হ'ল এতিয়া মানে কেনেকা চিটুৱেচন চলি আছে?
মানে সেইটোয়ে চাৰিওফালে একদম পুৰা বানপাৰী মানে ৰেচকিউটীম চেছকিউটীম আহি গৈছে এতিয়া মানুহ চানুহ এইবোৰ সলনি জেগাৰ পৰা এঠাইৰ পৰা আন ঠাইলৈ পঠাই আছে।
অহ। সেইটোয়ে বাৰী মানে বানপানী হ'লে অলপ প্ৰব্লেম হয়, সকলোৰে।
বোকা জমা হয়, পানী ধৰিব নোৱাৰাখেই হৈ যায় ঠাই কমি যায়। পিছত গছ গছনি খোপাও ধ্বংস হয়, মানুহৰ বহুত মানে বেমাৰ আজাৰ ৰো হয়, বানপানীৰ এই খোপাৰ ফলত।
অ', সেইটোয়েতো ক'লো মানে আজিকালি পুৰা বানপানী চানপানী চাৰিওফালে ত'
সেইটোৱে, আৰু মানে কি এতিয়া মানে মানুহ সোপা মানে পুৰা প্ৰব্লেমত হৈ গৈছে ন তাতে। হেল্ল'!
অ', অ', এক ছেকেণ্ড। মানে সেইটোয়ে মানে, এইফালে মানে মানুহ আহিছে মানে বা বানপানী হৈ আছে নহ আমাৰ পালে এই কাৰনে আৰু এইফালে কিবা কি বানপানীৰ কাৰণেটো সেনেকুৱা সমস্যা, বাকী তোমালোকৰ ফালে কি ৰ'দ দি আছে নেকি?
অ', আমাৰ ফালে ৰ'দ দি আছে, বহুত ৰ'দ দি আছে।
মানে আমাৰ ফালে এইফালে অৰুণাচল প্ৰদেশ যে আছে, তাতে মানে মে ফাটি গৈছিল, মেঘ ফটাৰ কাৰণে মানে তাৰ পৰা পানী চানী গোটেই এই টেম্পৰ পৰা এৰি দিলে নহয় অৰুণাচলৰ পৰা। ত' আমাৰ এইফালে পুৰা একদম বানপানী হৈ গৈছিল, ত' সেনেকুৱাই মানে এতিয়া কমিছে অলপ। আগতে বহুত আছিল।
অ'।
সেয়াই আৰু।
এনে মানে কি, অ', কোৱা।
কোৱা, কোৱা কিবা কৈ আছিলা?
এনে বহুত ক্ষতি হয়, ন বানপানীৰ ফলত মানুহৰ।
অ', মানে আমাৰ ইফালে ইমান নাই, মানে আমাৰ ইমান হোৱা নাই অকমান হৈছে। মানে ইমান হোৱা নাই, আমাৰ মানে ভৰিৰ ওচৰত আছে, আমাৰ মানে আমাৰ ওচৰত নহয়, আমাৰ কাষৰ বেলেগ এলেকাত পৰা একদম ঘৰ চব ভাঙি লৈ গৈছে এনেকুৱা হৈ গৈছে বানপানী তাতে। আমাৰ তাতে বেছি মানে একো হোৱা নাই। মান তাৰ পৰা মানুহবোৰ আমাক আমাৰ ইফালে ৰৈ আছে কাৰণ ইফালে ওখ জেগা যে এই খিনিত পানী নহয় ইমান।
সেইটোৱে। ওখ জোগাত ইমান মানে পানী বানপানী ইমান জল্দি হ'ব নোৱাৰে।
মানে অলপ মানে হয়, মানে ডাইৰেক্ট নিজে-নিজে শুকাই নিজে, নিজে পানীবোৰ তলত গুচি যায় ন! শুকাই যায় ডাইৰেক্ট, একদিনতে আমাৰ বানপানী শুকাই যায় হ'লেও, সেইটোত আমাৰ ইমান সমস্যা নাই এইফালে। আমাৰ এই তলৰ ফালে তলৰ ফাইফালে বহুত পানী মানে জমা হৈ যায়।
বাকী এটা ভালে টপিক আহিল, তুমি বানপানীৰ বিষয়ে কিবা জানানে অলপ চলপ?
বানপানীৰ বিষয়েটো জানো, আ, মানে মানুহৰ সেই মানে সমস্যা সমূহ কি হয়, এইসোপা জানা নেকি তুমি? বানপানীৰ ফলত, মানে বানপানীৰ ফলত মানুহৰ কি সমস্যা হয় জানা নেকি?
অ', অ', সেইটোয়ে,
মানে কি ক'ব খোজা আৰু মানুহৰ মানে কি কি সমস্যা হয় সেই তোৰ ওপৰত কি ক'ব খোজা?
মানে হে কি ক'লা আৰু এবাৰ কোৱাচোন।
মানে বানপানীৰ মানে, মানুহৰ মানে কি কি সমস্যা হব পাৰে, সেইটো মানে ক'ব পাৰিবা নেকি মোক?
অ' অ' পাৰিম ৰ'বা এক ছেকেণ্ড, মানে বানপানীৰ ফলত মানে কি হয়, মানুহৰ মানে একদম ঘৰ দুৱাৰ ভাঙি যায়, চাৰিওফালে মানে মানুহৰ পৰা খাৱা চু খোৱা লোৱাৰ মানে বহুত অসুবিধা হয়। লগতে খেতি বাতি যিমান কৰে সেইবোৰ গোটেই একেবাৰে বানপানীয়ে একেবাৰে ভাঙি ধ্বংস শেষ কৰি দিয়ে, ধ্বংস কৰি দিয়ে, আৰু লগতে বহুতো এনেকুৱা সমস্যা হয় তাত। পানীৰ ফলত যিবোৰ আমি, মানে আমাৰ ইয়াৰে মোৰ বহুতো মানুহবোৰে মানে সমস্যা এনেকুৱা সন্মুখীন হৈ আছে। দেখা পাই থাকা তুমি, নিউজত মানে এইবোৰ দেখা পাইছাই চাগে কিমান চাৰিওফালে বানপানীৰ ফলত - মানুহৰ। ভিত্তিও হয় কিছুমানৰ এনেকে বহুতো, মানে বহুতো বানপানীৰ পৰা অসুবিধা হয়।
উম উম সেইটোৱে, মানুহৰ যাতায়ত বন্ধ হৈ যায়, বাট, পথ, দলং। ৰেলপথ এইসোপা ভাঙি যায় ন' বানপানীৰ ফলত, বন্ধ হৈ পৰে জাগাসোপা। বেমাৰ আজাৰ হয় মানুহৰ, লেতেৰা পানী জমা হৈ যায়, সেই কাৰণে মানুহৰ ডায়েৰ। ৰীয়া হৈ যায়। ডায়েৰী আৰু চৰ্ম ৰোগ বুলি কয় ন', আদি ৰোগ মানে হয়। মানুহৰ। খেতিৰ, মানে খেতি-বাতি, মানে খেতি পথাৰো নষ্ট হৈ যায়। ধান শস্যবোৰ। পানীত ড ডুবি যায় ন', মানুহৰ বহুত প্ৰব্লেম হয় বানপানীৰ ফলত, উম, উম।
উম। এ আৰু বানপানীৰ ফলত মানে এইবোৰে হয়।
সেইটো, বানপানী এনে ৰোধ কৰিব পাৰি।
ফলত আৰু বহুতো আৰু সমস্যা হয় যেনেকে- চাই পা তুমি বানপানীৰ ফলত। নহয় এয়া এনেকা যাতে, আজিকালি দেখা পোৱা বানপানীৰ ফলত বহুতো মানে বেমাৰৰ বীজাণুও বিয়পি পৰে।
অ', অ', সেইটোতো হয়েই অ'।
সেইয়াই বেয়া, সেইবোৰৰ ফলত মেলেৰিয়া, ডেংগু ইত্যাদি। বিভিন্ন ধৰণৰ বেমাৰ মানুহে, সন্মুখীন হৈ আছে, যিবোৰ ফলত বহুতো মানুহৰ বহুতো বেয়া বেয়াকৈ বেমাৰো হয় আৰু বহুত মানুহৰ মৃত্যুও হয়, সেইটো কাৰণে বানপানী হ'লে মানে বেয়া আছে বহুত বেয়া।
উম, সেইটোয়ে বানপানী মানে সমস্যাটো বহুত মানে শে হৈ গৈছে বহুত বেয়া হয় সেইটো।
এ আৰু আমাৰ ই কোৱা।
এনে তুমি মানে কি বানপানীতো এনে ৰোধ কৰিব পাৰি, মানুহে যদি মানে সেই কৰিব পাৰে গছ, গছনি মানে ৰুবলৈ ধৰে আৰু কি গছ ধৰি ৰাখে ন' সেইটো। পানী খিনি।
মানে সেইটোয়ে, মানে বানপানী ৰোধ কৰিবলৈ আমি মানে বহুত প্ৰচুৰ পৰিমাণে মানে বনাঞ্চল মানে আকৌ সৃষ্টি কৰিব লাগিব উদা মানে চাৰিও ইফালে যিমান পাৰে গছ-গছনি আমি ৰুব লাগিব, ইফালে আমাৰ, একেবাৰে উলটা একদম গছ-গছনি একদম কাটি মানে ধ্বংস কৰি দিয়ে আৰু কৰি আছে।
সেইটো সেইটোৰ ফলত আৰু বেছি মানে শেষ হৈ যায়। বানপানীৰ মানে বেছি, সম্ভাৱনাটো বাঢ়ি
কি আছে চাৰিওফালে যাৰ ফলত মানুহ একদম। মানে একদম মানে স সমস্যাৰ সৃষ্টি কৰিছে।
সেইটোয়ে মানে গছ-গছনি ন‌ই নাইকিয়া হৈ গৈছে ন' ইমান মানুহে কাটি টিবলৈ ধৰিছে মানে সেইকাৰণে মানে মানে। অ' মানে বৰষুণ দিলেও মানে যিখিনি মানে হ'ব নালাগে, সেইখিনি পানী শুহি ল'ব নোৱাৰে। যতে আৰু গছ। গছনি থকাৰ ফলত পানী খিনি শুহি লয় ত' বানপানীৰ মানে কম হৈ যায় আৰু কি সম্ভাৱনাটো।
উম, সেইটোয়ে ঠিকেই কলা কথাটো তুমি মানে বানপানীৰ ফলত ইমান মানে। মানুহবোৰে সমস্যা সন্মুখীন হৈ যাই আছে এটাৰ পিছত এটা সমস্যা। সেইয়াই আৰু যেতিয়া দেখা যায় কি হ'ব। বাকী আৰু সেইটোয়ে মানুহবোৰে আমি যদি। এতিয়া গছ-গোটে চাৰিফালে ৰোপন কৰো। লগৰি বোৰৰ ফলত আমি মাটিটো মানে ধাৰণা নাই মানে গছ গছনি শিপা মেলি মাটিবিলাক খহি ধৰে টানি ধৰে ত তেতিয়া অলপ। এনেকে অলপ ভূমিস্খলনো হয় বানন পানীৰ ফলত লগতে আৰু সেনেকুৱা তেতিয়া আছে এনেকুৱা। হ'লে মানে বতৰৰ পৰিৱৰ্তন হঠাৎ তে ধমা ধূম বৰষুণ দিয়ে সেইবোৰো নহ'ব লাহে লাহে যা। লাহে লাহে মানে মানুহৰ কাৰণে ভাল সেইটোয়ে আৰু।
আৰু মানে আমি আমি যদি আগত আকৌ খবৰ দি দিওঁ মানে মানে বান পানী হ'ব বুলি বৰষুণ বেছিকৈ হ'ব। তেতিয়া মানুহসমূহ বেলেগ জাগগাত গুচি যাব পাৰে, বেলেগ ঠাইলৈ যাব পাৰে, তাৰ ফলতো মানে মানুহ কৰণ শেষ হ'ব পাৰে সমস্যা সমাধান হ'ব পাৰে মানুহখিনিৰ। আগতীয়াকৈ মানে দি দিয়ক খবৰ খিনি নহয় বানপানী হ'ব বৰষুণ বেছি হ'ব, বৰষুণ পুনৰ খবৰ দি দিলে ভাল হয়।
অ' তুমি ঠিকেই কৈছা কথাটো একদম মানে উচিত কথা মানে নে তেনেকুৱা আজিকালি বানপানী প্ৰজন্নতা যেনেকুৱা মানে বানপানী যদি হ'ব তাৰ আগতে যদি মানুহবোৰে মানে এই যেআজিকালি কিবা কিবি জানা আজিকালি আমাৰ মানে চাইন্সটো কিমান আগৰ আছে ত বানপানী মানে গমে পাইছা আমাৰ ইয়াত। বানপানী হ'ব তাৰ আগতে মান মানুহবোৰক এঠাইৰ পৰা আন ঠাইলৈ সলনি কৰি দিয়ে মানুহ চৰকাৰে বা এনে বহুতো সংস্থাই, সংস্থাই। তো, সেনেকে ফলত এনেকা মানুহে বানপানীৰ ফলত অলপ মানুহৰ মানে ক্ষতি চোৰা আৰু কমি যায়। এনেকুৱাই আৰু কিন্তু তথাপি আৰু ইমানো বানপানীতটো ৰোধ কৰিব নোৱাৰি। অসম্ভৱ বানপানীটোৱে যি প্ৰলয়ংকৰ প্ৰলয়ংকৰ ৰূপ ধাৰণ কৰে আৰু অসমত আৰু মানে এইটো মাহৰ পৰাতো আৰু বানপানী পোৰা আৰম্ভই হৈ যাব। চাৰিওফালে পুৰা বানপানীয়ে বানপানীয়ে হ'ব আৰু পোৰা বৰষুণে হৈ যাব লাহে কৰি।
সেইটোৱে মানুহৰ মানে অলপ কামৰ কাৰণেও মানে সেই সেই হৈ যায়। আৰু ক'ব গ'লে বা এই খোপা কি কয় নদী খন্দা। মানে পৰিচ আৰু নালা সোপা এসোপা মানে বানপানী হ'লে নালা খোপাৰ পানী অ' একে হৈ যায় ন। তো, মানে সি একে হোৱাৰ ফলতো মানুহৰ বেমাৰ হোৱাৰ সৃষ্টি হয়। মানে না নলা সোপা খান্দি খান্দি থৈ দিয়ে কিছুমান মানুহে।
উম, সেইটোয়েতো কলো। বানফনীৰ ফলত মানে এনেকে সমস্যা হৈ গৈছে যাতে মানুহবোৰে ইমানে থাকিবই নোৱাৰে জীয়াই কৰে এটা সময়ত এনেকুৱা কৰি দিব মানে চাৰিওফালে এটা সময়তে মানে সেই খিনি সময়তো অসমত বানপানী আহে, কিন্তু বহুত ক্ষতি কৰি পিনে দি দিয়ে অসমৰ কাৰণে।
এইটো হয়। বহুত ক্ষয় ক্ষতি কৰি গুচি যায় বানপানীয়ে মানুহৰ। সমস্যাৰ সৃষ্টি কৰে।
উম, সেইটোয়ে আৰু এতিয়া চাওঁ কি হয় বানপানীৰ ফলৰত মানুহৰ। লাহে, লাহে, চাৰিওফালে এতিয়া বানপানীতো আৰু এইটোয়ে আৰু এতিয়া বানপানীৰ ফলত সমস্যা চমস্যা হৈ আছে, বানপানীতো। লাহে লাহকে মানে এইটো অসমত যদি আৰু লাহেকে বানপানী হোৱাযোগ কমি যায় আৰু বহুত ভাল হব।
সেইটোৱে তাৰ বাবে মানুহে অলপ গছ চছ ৰুব লাগিব অলপ।
এইয়া চৰকাৰে প্ৰচেষ্টা হাতত লৈছে কিন্তু যিমানে প্ৰকৃতিৰ প্ৰকৃতিৰ এইটো বানপানীটো আগৰ পৰা হৈ আছে আমাৰ অসমত হৈ আছে। প্ৰাকৃতিক এটা ঘটনা হয় ত এইটোতো ইাৰ সহযোগ কমাব নোৱাৰে আৰু কোনো মানুহৰ যিমানৰ যি চেষ্টা কৰে বৰ বানপানী হোৱাতো হ'বই আৰু।
উম, সেইটোতো হয়েই।
উম, ঠিকে কৰা তুমি। দিয়া ঠিক আছে হা মই তোমাৰ লগত বেলেগ দিনা কথা পাতিম। মই মানে অলপ যাব লাগিব অলপ বাহিৰত মানে। আহ বিশেষ তোমাৰ লগত কথা পাতি ভালে লাগিল মোক বহুত। চাৰে পিত আৰু এনে কব পাৰো আমি পিছতো এনেকুৱা।
অ', অ', হ'ব দিয়া।